হেল্ল'
আহ শুনিছেনে
অ শুনি আছো
অ
কক জানো নেটটো কিবা নিচিনা হৈ পাই কটা গ'ল নে কি নেটৰ্কৰ প্ৰব্লেমে নে কিহে
অ মোৰতোতো ফুলেই দেখুৱাই আছে বাৰু তথাপি কটা গল ন সেয়াই মামী ফোন কৰি থাকিলে যে কথা মানে শেষ নহয় ৰাখো ৰাখো কৈ আছো মই বোলো মামী শেষতলো হেৰি ঘৰৰ পৰা ফোন কৰি আছে আপুনি ৰাখকচোন বুলি কৈ ৰাখি দিছো
অ আহ এনেকে খং উঠে ন
একে ঢেৰ সময় কথা পাতি থাকে যে ম অ মই এইফালে বাচন ধুই গা ধুম গৈ ভাবিছিলো গা ধু ধোৱা নহলে এতিয়া মোবাইল টো লৈ ৰখি আছো এতিয়া এলাহ লাগিছে মোৰ গা ছা ধুই থাকিব যাব দিনতো ফোন মাৰি থাকে অ
অ নাই সময় আৰু অকমান সময় পাও মোবাইলটো চাই পেলাই শুই থাকো হয় এই সোপা কৰি থাকিবলৈ এতিয়া এলাহে লাগি যায় অ
যদি নকৰিলে নোহোৱাটো যিটো নকৰিলে নহয় সেইটো কৰিব লাগে আও
অ
এনে আও ন ভাত খোৱা মাছ খোৱা পাতি থাকিবলৈ
অ
উপায় নাই অন
অলপ আৰাম কৰাই ভাল বুজা নাই কোনে পেপে পেপে কৰি থাকে।
আগতে আগতে তেনেকুৱা যে মোবাইল চোবাইল চোৱা যায় আজিকালি মোবাইলটো নোচোৱা নিচিনা হয় চাবলে মন নোজোৱা নিচিনা হৈছে
মই ফেচবুকডালটো ইমান চাই নাথাকো বাৰু দেই অকমান অকমান ওপৰে ওপৰে চাওঁ চাই পেলাই মই ইউটিউবত কিবা কিবি চাঁও এইবিলাক সেনেকে চাওঁ ফুল
উ ম আ ফল বি পাই ন এনোজ
নব
অ ইনষ্টাগ্ৰামতো চলাই আ
ইনষ্টাগ্রাম চলা মানে মই একো আপডেট চাপডেট নিদো অ এনেকে কিবা কিবি চাই থাকো আও
অ
এইয়া বোৱা কাপোৰ চাপোৰ দেখুৱাই যে সেনেকে
অ অ মই যে একোৱে নোচোৱা হলো ইনষ্টাগ্ৰাম ফেচবুক
অ অ অঠনি সেইটো প্ৰণামিকা মই সেইটো চাইছিলো প্ৰফাইলটো
অঁ
অ কি পালি তাত মেকআপ কৰা দেখুুৱা নাই নহয় খালি কৰা হোৱা পিছ খিনিহে দেখুৱাইছে তাই
অ মই তাই প্রফাইলটো চাবলে নেট নাইকিয়া হল নহয় তাৰপিছতে নাচালোআও ৰাতিহে চালো মানে ভিডিঅ' চিডিঅ' দিয়া নাই আৰু ফটো চটোহে এনেকে দি থৈছে আৱ
ভিডিঅ আছে নেকি দুটামান মানে নাই কৰা যে দেখুৱাই থাকে সেনেকুৱা ভিডিঅ নাই দিয়া কৰি হোৱা পিছত কৰি হোৱাৰ পিছত যে ফটো চটো লয় যে সেনেকুৱা ভিডিঅহে আছে
অ অ অ ঢেৰ আছে নে এনি টাইম দিয়ে থাকে নে কি তাই তাই যে মেকআপ কৰে জানো তাই বোলো এতিয়া মেকাআপ কৰে জানো হেল্ল তাই বোলো মেকাপ কৰে জানো এতিয়া হেল্ল'। হেল্ল' হেল্ল'। হেল্ল'। হেল্ল'।